হেল্ল, ' অ শুনি আছাঁ? শুনি আছে ন এতিয়া? কি কৰি আছা?
এনেই বাহিৰত বহি মোবাইল চাই আছিলো।
অ' তাৰপৰা ঘৰত চবে ভালনে সকলোৱে?
ভালে।
অ' ভাত পাই অ' ভালেই বাৰ। ত ভাত পানী ক ভালেই বাৰু চবৰে ভাত পানী কৰিলা খোৱা।
খালোঁ, খালোঁ। ভাত পানী এতিয়া অলপ আগত খাই উঠিছোঁ, তাৰপিছত বাহিৰত এনেই অলপ হাৱা বতাহ লাগে
অ', অ', অ'। হেই নহয়, মই মানে তোমাক কথা এটা কম বুলি ভাবিছোঁ। আজিকালি মানে এই আমাৰ কিন্তু এতিয়া বৰ্ড, টুৱেলভৰ বৰ্ড, তাত মানে এতিয়া এটা, মানে চাবজেক্ট এট কৰিছে। মানে সেই না চাবজেক্টটো নামটো মানে জেনেৰেল ষ্টাডিজ মানে, তুমি গম পোৱা নে এইটো বিষয়ে?
স বিষয় শুনিছো বাৰ এনেই স্কুলত চাহ বাইদউতে‌
অ' সেইটো বিষয় সেইটো স সেই চাবজেক্টটো মানে এনে চেণ্টাৰত কাৰোবাৰ বেলেগ স্কুলৰ চেণ্টাৰত মানে পইক্ষা দিব নালাগে মানে সেইটো মানে নিজে স্কুলৰ পৰাই পাতিব। মানে আগলে কৰ'ৰবাত মানে সেইটো মানে পতাৰ কাৰণটো যে আগলৈ কৰ'বাত চাকৰি বাকৰিত মানে মানে জি কে জেনেৰেলষ্টড মানে এই জি কে বিলাক এইবিলাক আহিব মানে এই জি কে চি কে মানে জনে। তাৰে ওপৰত মানে ডিচকাছ কৰিম বুলি ভাবিছো কেইটামান জিকে তোমাৰ
অ' তুমি ঠিকেই ভাবিছা। ছে এনেকুৱা আলোচনা কৰিলে মানে হে হ'ব মানে
অ' ম অ' মানে এই মানে এই চাবজে্ যিহু পঢ়া নহয় যেন মইানে বহু মানে জিকে বহু মানে বহু কথা মানে যিকে নাজানো। মানে বাহিৰৰ কথা মানে সেইকাৰণে মানে মানে মই নঢ়ুৱে মানে এইবিলাক চালো সেইকাৰণে মানে দুটাই বিশ্বাস ম বুলি ভাবিছো।
অ' এনেই এতিয়া তুমিয়ে সোধাইছ এনে কি কি্মন কিৃষ্মানমানজি কে।
এ কিবা আমাৰ অসমৰ ফলটো নাম কি?
অসমৰ ৰাষ্ট্ৰীয় ফলটো নাম? অসমৰ ৰাষ্ট্ৰীয় ফলটো না কাজিনেমু কাজিনেমু নহয় জানো?
অ' কাজি নেম হয় নেকি অ' অ'। যিহেতু বেছি দিন হোৱা নাই প্ৰকাশ কৰা মানে।
আহ।
তাৰপিছত এতিয়া মই তোমাক এটা সুধিছ হা অ লাচিত বৰফ ফোনৰ পিতৃ কোন আছিল?
লাচিত ব লাচন বৰ ফুকানৰ পিতৃ উম মনত পৰা নাই তুমিয়ে কৈ দিয়াচোন।
অ' মোমাই তামলী বৰবৰুৱা।
মোমাই তামলী বৰবৰুৱা ন?
তাৰপিছত আহ শৰাই ঘাট যুদ্ধত মোগল সেনাপতি কোন আছিল?
মোগল নে আহ আহোম?
মোগল মোগল হে নাপতি?
মোগল সেনাপতি জন নাম? নজানো। উম।
অ'। হেল্ল!
হেল্ল!
শুনি আছা ন! অ', জানিবা নেকি তিয়া জানি-জানিবা নেকি কুৱেশচনটো, এনচাৰ।
জানো, তুমিয়ে কোৱাচোন, মই নোৱাৰিম।
অ', বৰফুকন, এইটো সেনাপ্ৰধান কোন, কোন কাম অ', মোগল সেনাপতি কোন আছিল ন! অ', ৰাম িংহ আছিল অ' ৰামসিংহ আছিল নেকি অ ৰামসিংহ আছিল।
ৰাম সিংনো?
অসমৰ প্ৰথম চাহ বাগিচা কত স্থাপন হৈছিল?
অসমৰ চাহ বাগিছা প্ৰথম এইটো নোৱাৰিমেই যোৰহাট নেকি?
কিবা শিৱসাগৰত?
শিৱসাগৰত অ'।
তাৰপিছত অসম সাহিত্য সভাৰ কেতিয়া স্থাপন হৈছিল এনে জানা নেকি?
এ, নোৱাৰিফ।
অ', নাইনটিন চেভেনটিন, এতিয়া তুমি কেইটামান সোধাচোন।
মই ইমান এনে জিদিয়ে নলেজ সিমান নাই কিন
মোৰো একেই একদম, এতিয়া ৰিচাৰ্জ কৰিছো মানে।
এতিয়া। এনেই আমাৰ ভাৰতবৰ্ষ স্বাধীন কিমান চনত হৈছিল এনেই, কোৱাচোন জানা যদি।
অ', অ'। কিবা এইটো, নাইনটিন ফৰ্টিচেভেন নেকি?
অ', নাইনটি ফৰ্টিচেভেন অ'।
অ', হৈছে তেতিয়া, তাৰপা
আৰু মই সুধি আছো ৰবা, তাইছত আৰু এইটো, লৌহমানৱ বুলি কাক জনা যায়? মানে লৌহমানৱ বুলি।
অ', অ', সেইটো কোৱেশন নেজানিম বাৰু। ত তুমি কোৱাচোন মানে, এনচাৰটো। অ'। চ্ছা।
তাইছত। আৰু অসম, এনে অ', ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি?
ভাৱত আম নেকি!
আমে অ'।
অ', হয়। তাপা ময়ো এতিয়া কেইটামান সুধিম তোমাক।
অ' সুদা।
এতিয়া অসমৰ ৰাজ্যিক বৃক্ষ কি?
অসমৰ ৰা বটগছ নিকি!
হুলুং গছ।
হুলুং, অ', অ', অসমৰ, অ', অ', হুলুং অ'।
অসমৰ কথা কৈছো মানে।
অ', অ', হুলুং, হুলু্ং।
অ'। তাপিছত এ। উম, লুইত শব্দ মানে শব্দই মানে কোন নদীক বুজায় মানে?
ব্ৰহ্মপুত্ৰ।
হয়, হয়, হয়, ব্ৰহ্মপুত্ৰ নিশ্চয়। শুদ্ধ হৈছে বাৰু। তাৰপিছত, মই আৰু কেইটামান তোমাক সুধিম হাঁ। আ মানে অসম আ ক'ত অৱস্থিত, জানা নেকি?
উচ্চ ন্যায়ালয়ত
অ' গুৱাহাটীত অৱস্থিত। তাৰপিছত আৰু এটা সুধিছ
উচ্চ ন্যায়ালয়ৰ বিষয়ে জানা নি? জানা নি উচ্চ ন্যায়ালয় কি
অ' মইয়ো নাজানো মানে মই মানে এই মানে কুইচ এটাত পাইছিলোঁ মানে। কথাটো সেইকাৰণে মানে তোমাক কৈ দিলোঁ মানে।
কিবা অসমৰ অসমৰ ৰাষ্ট্ৰীয় জন্তু কি? ৰাষ্ট্ৰীয় জন্তু জন্তুটোৰ নাম কি?
এশিঙীয়া গড় নিকি?
অ', এশিঙীয়া
অ', হৈছে তেতিয়া। তাৰপা অসমৰ ৰাজ্যিক ফুল কি জানা নেকি?
অসমৰ?
অ', ৰাইট। হাঁ?
কপৌ।
অ', হয়, হয়, শুদ্ধ শুদ্ধ, শুদ্ধ। তাৰপিছত অসমত অসমৰ চাহ উদ্যোগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উমম এইটো ক'ব নোৱাৰিম।
অ' এইটো এইটটিন টুৱেণ্টি থ্ৰী চনৰ পৰা।
এইটটি টুৱেণ্টি থ্ৰী চাননৰ পৰা ন?
অ' তাৰপা তুমি আৰু কেইটামান জানা নেকি বি
আৰু ৰই ভাবি আছো। উম। এইটো ৰ'বা দে
জবা
ৰব ভাৰতৰে সুধি দিওঁ ভাৰতৰ ভাওতৰ জাতীয় ফল কি?
ভাৰতৰ ৰাষ্ট্ৰীয় ফল তুমি িনি সুধিছিলা নেকি মোক আম নহব জানো?
অম
সধছিল ধনি অ' হয় এতিয়া মইছো মানে ব্ৰহ্মপুত্ৰ নদী যে কোন কোন দিশে মানে অসমত প্ৰৱেশ কৰে?
অ' ব্ৰহ্মপুত্ৰ নদী?
হয়।
আহ? উম কিবা দক্ষিণ দক্ষিণ আৰু দক্ষিণে দিখে নেকি?
অ' ব্ৰহ্মপুত্ৰ আহ কিবা পূবে পূবে পূব। পূবেই হ'ব উম পূব পূব হয় হয় পব ম মানে শুনিছিলো ক বুলি যিহেতু আমাৰ মানে জঅগ্ৰাফিত পঢ়াইছিলে মানে। অলপ আইডিয়াছে পূবে।
তত পৃথিৱী আটাইতকৈ ম সু দিছো দেই তোাৰ পৃথিৱীটোৰ আটাইতকৈ ডাঙৰ দীপ্ত নাম কি আছিলে?
মাজুলী।
মাজুলী তাৰ পিছত কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰো আছে যে গুৱাহাটীত। সেইটো মানে কোনটো পাহাৰৰ ওপৰত অৱস্থিত?
নীলাচল
অ' নীলাচল পাহাৰ।
অ' তাৰপিছত মইো সুধিছা এটা। আহ কাজিৰঙা এই ৰাষ্ট্ৰীয় উদ্যানখন মানে কিহৰ বাবে বিখ্যাত?
এশিঙীয়া গড়ৰ বাবে।
অহ ঠিকে, শুদ্ধ উত্তৰ বাৰু। অহ, তাৰপিছত আৰু অহ আহোম ৰাজ্যৰ মানে, আহোম ৰাজ্য প্ৰতিষ্ঠান মানে মানে, কোন আছিল মানে?
চহুম চহুম লোম চুকাফা আছিল।
হয় হয় শুদ্ধ উত। তাৰ পৰাৰা শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল জানা নেকি?
ভ নেকি ফভ ননে কিবাটা আছিলে এনেকা।
অ' মানে কিবা নহয় ছিক্সটিন চেভেটি ওৱান। হয়, হয়, যুদ্ধত। হয় ফিভটিন চেভেন্টী ওৱান। কবাত তুমি মোক এতিয়া কেইটামান সোধা।
অহ তাৰপিছত। আমাৰ ভাৰতৰ কিবা ডিচ ভাৰতৰ মানে অসমৰ ডিষ্ট্ৰিক কি হ'ব।
দিছপুৰ।
অহ, দিছপুৰ।
নহয়, ডিষ্ট্ৰিক মানে ৰাজধানীটো ন, হয় হয়। ডিষ্ট্ৰিক ৰাজধানী অহ।
তাৰপিছত এইটো উম, তাৰপিছত এইটো কিবা ৰ আৰু। আমাৰ প্ৰথমত প্ৰথম মানে আমাৰ মানে ভাৰত অনা, ভাৰতৰ বা অসমৰ প্ৰথম মানে তেল শোধনৰ গাৰটোৰ নাম কি?
ডিগবৈ নেকি?
অহ, ডিগবৈ।
অহ, তাৰপৰা মই সুধিছোঁ বা। এই আনন্দৰাম বৰুৱা নিশ্চয় শুনি চাই চাগে? শুনি চাই চাগে মানে, আনন্দৰাম বৰুৱা মানে অসম এই যেন মানে সি, এই এইটো কি পুলিচত নে কিয় যেন কিবা হৈছিলে, এই আইনত।
অহ।
আইন যেন, সেইটো মানে কি আছিলে নামটো। আইনত কি মানে কি বিভাগত পাছ কৰিছিলে সি?
কিবা এটা আছিলে।
মানে আইনত বিভাগতে মানে পাছ কৰিছিলে যেন, এইটো মানে অসম কিমান নম্বৰ স্থানত আৰু মানে ভাৰতৰ কিমান নম্বৰ স্থানত সেইটো জানা নেকি?
অসমৰ প্ৰথম আৰু ভাৰতৰ পাঁচ নম্বৰ স্থানত নেকি।
সেইটো নিশ্চয় পাইছে আপুনি, হয় অহ। আজি কাৰণে হ'ব নেকি, ইমানেই মানে কুইচ এনেকে মানে ডিচকাচ কৰি থাকিম বাৰু বহুত মানে অলপ নলেজো হ'ব আমাৰ। বা পৰীক্ষাৰ কাৰণে আমাৰ মানে এই মানে প্ৰিপেয়েচন হৈ থাকিব।
উম', উম' হ'ব হ'ব ৰাখিছোঁ তেতিয়া।
অ', অ' হ'ব অ'।